এনে আছৰা তৈ কি কলা
এনেই আছো
আচ্ছা ভাত খালী নাই
নাইখা
ক এ
এনে
হয় নেক ইগদাবাদে দুটা বাজে অখো ভাত খা নাই
ফুোক লাগ নাই
কি খাইছা
আহ ফিন্দাৰ পৰাই আহিল দে একবাৰ খাইছোঁ ম ভাল
সে মই একবাৰেই খাম
একবাৰে দুইবাৰ ভাত নাখা
এ নহয় বাৰটা একটা বজাত খাইছো ফিল্ডৰ পেৰে আহি চাহ খাই হেনাা সোমাইছো সোমাই সেনা এঘাৰটাত উঠি সেনে গা ধুই কিনে আৰু ভ
হয় নেকি অ মই দশটা চাৰে দশটা মানত ভাত খাইছো এতিয়া ভাত বনালো বনাই কেনে আৰু কাম কৰলো। এই কাচকল আলু মাছ।
আহ
বনাই কেনে থলো আৰু হা
আমাৰো আঞ্জা হাত ভণ্টিহে বনাইছে আজি
বাহ আজি ভণ্টিয়ে বনাইছে নেকি ভণ্টিত দিউটি
উম আলু ভাজি কাকৰেল ভল আলু
উম
বানাবা নাজানে ভালকে
ভালকে বনাব নাজানে? হয় নেকি
উম নবনাই যে শিকি আছে শিকি।
অ শিকি আছে বানাইছে যে পিছে এটা।
বেচৰা তথাপিও কিবা কৰে আৰু। নহ'লে যে মই বনাবা লাগিল হয়
হয় নেকি?
উম।
আজি তোৰ চুটি,
উ
বতৰে বা কি কৰে???
উম ডেইলি আৰু চাৰিটা বাজিলে বতৰ তাত যিহে বেয়া দিনটা ভালে যায় ৰ'দ। আৰু চাৰিটা বাজিলে। মেকনে কি কৰিবি আৰু,,
খেচৰা বতৰ,
তহাৰ ঘৰত কাৰেণ্ট নাই নেকি?
নাথাকিব গতে আছে,,
উম
আছে গটেইকট
উম
তোমাৰ
ক পিছত খবৰ পাতি ক ইমান আছে? সোমাই আছে। মোৰ আৰু ঘুম নধৰে লাইনটা গিছিল আৰু বাহিৰত অলাল
আৰু আহিছে লাইনটা লাইনটা বাৰে বাৰে অহা যোৱা কৰি আছে।
আমাৰ ফালে আছে।
অ খন আছে গিছিল। ফালটো লাইন
ফালটো লাই
উম খালি ডিষ্টাৰ্ব দি থাকে। উম পৰিত পাৰাত পৰিত পাৰাত বাৰে বাৰে আহা যাহা কৰি থাকে।
আছে আমাৰ এখনৰ পৰা।
উম অসমখ আছে।
এখন ভাত নাখা নহ'লে?
অখন নাখাং আৰু মই এতিয়া ৰাতি খাম।
এখন যে বতৰ তাত মজা আছে অলপ পিছত হ'ব ৰ
উম পাবি চাৰিটা বাজিলে খালা হৈ আহিব কালিতো যায় নহব আৰু?
শান্ত ন জাঙে।
উম কালি ঘৰ দুৱাৰ মুোচপা লাগ। কাপোৰ ধুবা লাগিব উম। মেলা কাম আছে।
উম আবেলি পাৰিম সিজানি ন।
উম পি যদি বতৰটা ভাল হয়
ভাল হলেতো পাৰি বেয়া হলেহে
উম উম হ
এ একেবাৰে
পিছ ঘুৰবা নাযা নেকি কতো
হা
ঘুৰবা নাজা নে কি
কত
এনে যিকোনো
যাবি তই
মই নাজাঙ মই ঘূৰি আহিলো গুৱাহাটী থাহাটী অ নাযাওঁ আৰু গৰমৰ বন্ধত
গৰমৰ বন্ধতহে মানুহ ঘূৰবা যায়
নাজানে কি গোষ্ঠী খাবা
এখন গৰম বন্ধ নাই আৰু মোৰ
সেই পৰা বাদ দিলি
উম
উ আৰু নপঢ়া নেকি
নপ ঢ়োৱা
কিয় পঢ়
উম বাদ দি সেনে কি কৰবি
মইয়ো বাদ দিম বুলি ভাবিছো ৰ কমপ্লিট হৈছে আৰু এইবাৰ নপঢোৱাৰ এক বছৰ
হম কল
বুলি আৰ
কিয় তই এইগিলা পঢ়া পৰ
কিবা হয় চাং ৰ যাবা আৰু ইচ্ছাই নাই গোটেই এনিফৰ্ম বেয়া কৰিছো চালা
নিচিলাবি
আছে ৰ একযোৰা হাত লামভাহে
আছে নহলে কোনটো বেয়া কথা হাত খাতা
উম অন্তো আৰু গৰমৰ দিন হাত লাম্পা এটা পিন্ধবা নোৱাৰি।
হাত এ খোৱা নাই ৰ হাত বাঢাৰ়ি দিলো
অহ
ভাতবাৰী দিবা লাগে ম
অহ
মইতো নাখাং এখনে
সেই
উ,
উম হুম হম হ হ।
এখনৰ বুক পাত
উম তোৰ কামগিলা কমপ্লিট কৰিলি নে নাই
নাই কৰা।
ক্ৰচটৰ
নাই।
মই খালে অলপ মিনি কৰাই থৈছো আৰু চিংগেল কৰিছ এটা ডাবল কৰি হাফ ডাবল কৰি স এটা বনাবা লাগিব আজি
আনচে লাগে দেখোন কৰ পৰা
আলচিতটো লাগে বনাং কলি কিন্তু একদিনো নালাগে
নভাগে ৰ
ভালকে মনোযোগ দি কৰিলে লগে লগে হয় তইতো ফটোই দিয়া নাই গ্ৰুপত
কিয় দিম ব নাৱাই নাই
উ উ মই আগতে দিছো আগতে ৰেচপন্স টভি ৰেচপন্স
ৰেচপঞ্চ নো ৰেচপঞ্চ
মোৰ যিহে তেৰা বেকা হয়
সেইটাইতো কালি একজনে কাইবা দিছিল ধৰ লাল ৰং দিব নাই হোনা। বেকা বেকা হৈছে
হিচাপ কৰিবি কৰি কৰি ন দি ৰিপ্লাই দিছে না
উম
আৰু এটা কাৰ বাহিতে ভাল লাগছে কিন্তু
উম উম সয়াৰ এম্পি নে কি
গম নাপাওঁ তাইব এতিয়া।
নাজানো নামগিলা বেলেগ বেলেগ থাকে ন
উম।
উম
আবেলি যাবি নহলে বতৰ ভাল হলেই
যাম তই
বতৰ খানলৈ যাম বেয়া হলে আৰু ক'ত যাম
উম চং ৰ চতটা বজালেকে
চাৰিটা বজালৈকে আগতে মেছেজ দিব নালাগে আচলতে।
উম
আগতে মেছেজ দি সিনা গোটেইকেইট ওলে থাকে
উম
আহিছানা নাই - আহিছানা নাই কৰিহি না যাবিনে নাই। খুত অহ সঁচা আমি ফুটবল এটা আনি কেনে খেলুৱৈ পতা নাই না
উম কিবা আজি বলটা ল'ব লাগব ৰ
বলটা খেলোৱা লাগে যত তত লৈ যাম।
উম,
তই যতা আন লৈ যাবি গিলি
জতা লৈ যাম।
অহ ',
এটা মেছেজ দি আছে।
তাত দি জোতা পিন্ধি খেলিলিলে ভাল লাগে না।
উম, ম তাৰ নখগিলা একদম মানে দুখ পায় সেনাকি অৱস্থা হৈ আছে
কাটি লবি নখ গিলা।
তেই
তই এতিয়া নিজৰ ইচ্ছাই কি হৈছে আগতে নাকাটা ফুটবল খেলিবা যায়
চালা কেনেকব বোই ন দুপ পাইছো চাল কালাপুৰেগিছে গতে।
ক'ৰবাত তেজ কেইটা জমা লাগছে কিজানি
উম দেছে তেও জমা লাগছে একদম বেয়াকে।
ঘৰত গোটেইকেইটাই আছা।
ঘৰত মা নাই মা আজি কামত গৈছে
চাইটা আছা
উম, উম
পনি লাগিছে নেকি।
কি ঘোমাবি গৰমত বাৰে বাৰে লাইটা গেলে শাৰী পাং
সোমাইছো মই ফিল্ডৰ পৰা আহি ঘন্টা দুই ঘন্টা তিনি ঘণ্টা।
সোমাই চাই যদি আৰু কিয় সোমাব লাগে।
উম নহলে ৰাতি টোপনি নধৰে মৰ দিনত ঘুমালি।
উম, ৰাতিপুৱাতো সেইটো কি দিন নহয় ৰাতি।
উম তাও
অ
অ দিনত যদি উমাং মই ৰাতি টোপনি নাধৰে একটা দুটালৈকে। কখন বা চাৰিটা বাজে।
চাই
উম, চাও মই সেনেকাই থাকো বাৰে - বাৰে।
আমাৰ নটা বান্ধে কন লাগে
হৈ গৈছে ডেইলি ডেইলি ভাৰতৰ পিছত খোমা
উম
কি কৰবি আৰ।